হেল্ল' অহ
কি কৰিছে।
তই। অহ।
অহ, এ খাই উঠিছো হে। কঁঠাল বনালে কঠালৰ দালি।
কঠাল গুটি।
অহ।
আৰু।
কঁঠাল গুটি আকৌ হেৰি ৰঙালাও আগ। আনিছিলে কালি সেই ভাজি। ভাজিলে এই গোটেই লেলি গ'ল তাৰ পিছত সেয়া ভাজিলে। তাৰ পিছত আকৌ মাংস আছিলে কালিৰ।
উম।
তাৰে অকন থৈ দিছিলো যে। তাৰে অকন খালো আৰু। তাৰ পাছত অকণ আকৌ বাই খাম বুলি ক'লে থৈ দিছোঁ আৰু।
আমাৰো আছিলে মাংস অকণ। ৰাতিহে তাৰপিছত জানো এতিয়া গোন্ধাই এনেই কিয়ে হ'ল? তেনেকে আছে। আমি নাখালোঁ। মই ঢেকীয়া, দিম ভাজিলোঁ। দালি বনালোঁ। সেনেকে খালোঁ এতিয়া আমাৰ লৰায়ে মাংস আছেনে সুধিলে আছে কিন্তু থকাত গোন্ধাইছে এনে কি হৈছে ছোৱাহী নাই মই নাখালো যে সেইকাৰণে নাচালো আৰু
কঠালৰ ডাঙৰ
উম,
তাছত সেইডাল মানে ফুটা কেটাত ত ধঢেৰ ওলাইছে কিন্তু খাবলৈ বেয়া টেঙা টাইপৰ
বেছি পকিলে চাগে
অ', হ'ব পাৰে। আকৌ, যোৱা পৰহি এ, কঁঠাল এটা আনিলে, সেইটো মানে সৰু পঁচিছ টকা লৈছিলে দুটা আনিছিলে পঁচিছ টকা পঁচিছ টকা দি পঞ্চাশ টকা দুটা আনিছিলে মানে পন -পঞ্চাশ টকা পঞ্চাশ ফুটাই ওলাইছে। কি মিঠা, অ'! মানে, অলপ কেঁচা টাইপৰ। অ', ডাঙৰেই।
গুটি কেইটা ডাঙৰ হ'লে, খাই ভাল লাগে।
উম, এই ডাঙৰ ডালৰ গুটি এটা, সৰু-সৰু
আমাৰ সিদিনাখন আনিছিলে, গুটি সৰু-সৰু, ভাল নালাগে গুচাবলৈ।
অ', সৰু-সৰু ভাল নালাগে খাই।
অকন অকণ গুটি হলে গুচাবলৈ মই বেয়া পাওঁ এলাহ লাগে তথাপি দুসাঁজ বনাই খালো বাৰু।
অ'।
এতিয়া কেইটামান আছে তেনেকেই পৰি আছে নাই বনোৱা ইমান অকন অকন গুটি মই কিনি অনা নাই এনেই পোৱা কাপোৰ আছিলে চিলাবলৈ মই এতিয়া গদেজত ভৰাই থলো যে হেৰিয়াৰ কাৰণে হাতৰ কাৰণে
অহ
লা নাই একবাৰে সুধি হাতক সুধি যোৱাৰ পাছত মই হেৰি কৰি মাৰোঁ খুলি মাৰোঁ
উম, দাদাহত এই, আ, গুৱাহাটী যোৱা কথা আছিলে নহয়, অম্বুবাচী মেলা চাবলে
গল ন
নাজানো, ন গ'ল নেকি? খুড়ীয়েহে কৈছিলে।
অ', গ'ল চাগে। আজি হেৰি কাইলৈ শেষ হৈ যাব নহয় আকৌ
তাকেহে
গ'ল সিহঁতে, আজি যদি আজি কাইলৈ ৰখি আকৌ আজি গল চাগে
অ মই আকৌ হস্পিটল গ'লো
কিয়?
এ, গৰম সোমাইছে যে
অহ
গৰম সময়ৰ কাৰণে মানে এ পেটডাল জ্বলা ফুৰা কৰি আছিলে সেইকাৰণে হস্পিতালৰ পৰা ঔধ দিলে পেট ঠাণ্ডা কৰা সেয়া আনিছো আনি পেলাই ভাত চাত খাই খালো
উম।
খাই পেলাই। এই, এতিয়া মই ফোন এটা কৰোঁ কিনো কৰি আছা বুলি নো?
হৰি এটোৱে পেট জ্বলা-পোৰা কৰি থাকিলে, মিচিৰি পানী খাই দিবিচোন। মিচিৰি পানী খালে ভাল
অ', মিচি পানী। মিচি গুটিটো আছে সেইটো যে চেনিটো মিচিৰি
আহ।
সেইটো আছে এনে পানীত পানীত টো কেনেকে বনাই নাজানোঙ নহয়।
নহয় বটলত যে পাই যে মিচিৰিটো যে
অহ।
টো আনি পেলাই মিচিৰিটো পানীত জিকাই থৈ দিবি, পানীত জিকাই থলে সেইটো গলি যাব নহয়, পা গল তুলি গ'লে সেইখিনি খাই দিবি সেইখিনি খালে পে ঠাণ্ডা পৰিব।
অ আকৌ বেয়ামলা পাতটো খালেও ভাল।
অ সেইটো খালেও ভাল।
সেটো পাবলে নাই আৰু আগতে খুৰাহঁতৰ ঘৰ পিছফালে পাইছিলো। আজিকালি কাটি পেলাল নেকি বহুত সৰুতে হোৱা ব্ৰ্হমলাাপাত।
বাগুনা পাট।
অ এতিয়া নোপোৱাই হ'ল
ৰাতিপুৱা শ হেৰি সুদা পেতত পানী খাবি।
অ খাইছো আজি ৰাতিপুৱা তিনিগিলাচ খালো খায়ে মানে একেবাৰে গেছ মাৰি দিছে।
এদিন খালে কি হব সদায় খাব লাগিব।
সদায় তেনেকে মই উঠোৱেই বাৰটা বজাত
ন যেতিয়া যেতিয়াই নুথ উঠি পেলাই যে বাহিৰ মুুখতে যদি পানী খাওঁ তেতিয়া পেটটো হেৰি ঠাণ্ডা পৰি থাকে গেছ নুঠে। গেছৰ কাৰণেও হয় আকৌ মছলাচলা খালে বেছিকৈ তেতিয়া হয় ধৰ। সেইকাৰণে ৰাতিপুৱা শুই উঠি একো নাখাওঁতে পানী গিলাচ খাবই লাগে। মই খাই থাকো নহয়।
মোৰ পেটবোৰ কামুৰিলে আইতাই আকৌ গৰম পানী অকণ বনাই দিলে। কছোন নাই এনেকাে থাকিলে নহ'ব পেট বিষাই বিষাই মো মাৰ লগত হস্পিিতালৰ পৰাই আহোগে। তাৰপিছত মাই অ মায়ে আকৌ এই সাতৰ কাইলে অ ভাগিব ন হাতৰ চোৱা অ কাইলে ৰাতি থাকিব মায়ে মানে ঘৰ চৰ কোবাই আছিলে মোৰ চকুৰ এটা বিষাই যে বচু ন আহঁগে। মাও এতিয়া কাম ক পাই এৰি যাব নোৱাৰে ধুমা ধুম কাম কৰি মেলি একেবাৰে ওলাই গৈছো আৰু দুজনী।
ক'ত দেখালি গৈ?
এই টাউনৰ উচিন্ত এই ছাৰজন আছে। তাতে দেখালো আহ তাতে দেখা উম আকৌ বেলেগ কিবা হলে দিগদাৰ হব যে।
অ দেখাই থছো ভালেই কৰিছো কাৰণ পেটৰ পেটৰ কথাটো আৰু মানে কি পেটডাল হেৰি পুৰি থাকিলে কবা কিবি লাগি থাকে।
সেইটোয়ে এ একো খাব পৰা নাই গিলিব কৰা নাই কেনেকুৱা লাগিছে পেটডাল একেবাৰে মাথা চাথা ঘূৰাইছে।
অভা গেছ হ'লেও হয়।
ত'ত খুচিছে বা।
গেছৰ কাৰণে হয় গেছৰ কাৰণে হয়।
গেছৰ ঔষধ খালো ভাল পোৱা নাই। মানে এইকেইদিন মাছ মাংস কৰি গ'ল যে।
সেইকাৰণে বেছিকৈ মছলা খালে তেনেকুৱাই হয়।
উম আজি আকৌ মাংস অনা কথা আছিল মই। নালাগে ত আজি মাংস আনিব মোৰ পেটতটো অলপমান ভাল পাইছো জ্বলা পৰা পৰা নহ'লে আকৌ মোৰ তেনেকুৱা অবস্থা
অ' বেছি মছলা নাখাবি মছলা খোৱাৰ কাৰণে হৈছে। মছলাটোয়ে বেছি বেতৰ হেৰিতটো বেছি কৰে ন মছলা খাব নালাগে।
এ বৰ বেয়া লাগে তো। ক বেলে গাল বা কেনেকুৱা লাগে একদম হাত চাৰ কপি যায় একদম। ম তটা ঘূৰাই আকৌ অ' এয়া পানী দিছো মূৰত।
উম, হম বেছিয়ে হৈছে তাৰমানে।
উম, সেইকাৰণে যাব লগা হল হস্পিতাল নহ'লে নগ লো হয়। মই নকওঁ মানে এ। ত মূৰচোৰ ঘূৰালে নকওঁ মানে ভাল হৈ যাব এইবাৰ মানে একেবাৰে সয়জ্য কৰিব নোৱাৰা হলো আৰু।
উম', হম উম, বেছিকৈ হৈছে মোৰ ঘূৰাইছে এতিয়া বেছিকৈ হৈছে আৰু তাপৰ হেৰীয়াত।
উম, তব
তেনেকে হোৱা নাই বাৰু।
অহ
হ'লে মানে মোৰ পেটটো হেৰি অকণমান পোৱি ধৰে বেছিকৈ মছলা খালে পোৱি ধৰে যে। ঠাণ্ডা পানী ঠাণ্ড পানী খাই দিওঁ ৰাতিপুৱাাতো মই সু দি সদায় পানী খাও দেই অকণমান এগিলাচ ম পানী খামেই বাঁহী মুখত মুখ নুধোতেই মুখখন মই সেনেকে উখালি পেলাই। তাৰমানানে মুখখন নোধোৱাকৈ খাব লাগিব।
অহ,
ভাল সিহঁতৰ কাৰণে মুখখন নোধোৱাকৈ মই মুখ নোধোৱাকৈ এগিলাচ পানী মই খাই লওঁ। খাই লৈ পেলাই আহে মই মুখ চুখ ধো। সেইটো মানে বাহী-বাহী মুখত পানীটো খালে গেছটো গেছৰ হেৰি ইমান গেছৰ মানে তাবোল বেছি নহয়।
অ,
মই-মই চব বাচি খুচাৰি খাওতো মোৰ এবাৰ অপাৰেচন কৰা আছে যে সেইকাৰণে মই। গেছতটো বেছি হ'ব নিদিওঁ। আৰু অপাৰচন কৰাৰ পাছত গেছটো বেছি নহয়তো এই গল বাৰ এটা অপাৰচন কৰাৰ পাছত যে। গেছ নহয় আৰু বেছি। গেছটো কমি যায় তেতিয়া। মাহঁত কলে গ'ল?
মা আছে মা শুই আছে মা গা বেয়া টাউনৰ পৰা আহিলে।
উম, বোকা চোকা দিয়া নাই বোকা দিয়া নাই।
বোকা নাইে দিয়া মানে দিলে দিলে নেকি ট্ৰেক্টৰ আহিছিলে।
উম,
দিলেই হ'বোলা মোৰ মানে ভালদৰে গম নাপাও যে।
পানীও নাই।
পানীও নাই অ' এ যোৱাকালি বৰষুণ দিছেহে অলপ।
তাকে। সেইখনণ বৰষুণত কেনেকে হব প বোল পানী ধৰ লাগিবতো ন।
পানী লাগিব তাৰ পিছত আকৌ। উ হেৰি লগাব আৰু এ ৰোৱনী।
অহ,
অ' নহব আৰু অ' এবাৰ পানী কম
আমাৰ কালি সেইকন বৰষণিতে চোতালত গোটেই পানী খেলাই উঠিছে একে অথনি ৰাতিপুৱা এজনী আহিছিলে। পিছলি পেলা বোকা পৰিবলৈ ধৰিছিলে ত পানী চানী চিটিকি, ভিজি আহিছে আমাৰ ঘলৈ আহোতে। গোটেই খেলাই হৈ গ'ল। সেলাই-সেলাই হৈ পিছলি তাই তাৰমানে নপৰিলে আৰু। পৰিব নাপালে পৰিব নাপালে খালি ভৰিতো হেৰি ভিজিলে আহি পেলাই আমাৰ ঘৰত হেৰি কৰিছেগৈ হাত বহি ধুছেহি তাই। চোতাল খ যেনেকুৱা বচাই অ' আমাক ওলাই আহিছিলে মানে সেই কাম এটাৰ কাৰণে আহিছিলে তাই সেই হাঁহৰ দিম লাগে বুলি কৈছিলে
উম।
হাঁহৰ দিম এতিয়া হেৰি নায়েই তাই সুধিছিলে হাঁহৰ দিম হা হৰি নাই
উম
হা নাই হলেও মানে কি আছে বুলি মানে ভাবি পেলাই তাই সুধিছিলে মোক বুছো কাৰোাৰ পৰা পৰা মই সুধি দিম বুলিলৈকো হাঁহ দিম মোৰ তাত নায়য়ে আৰু তেনেকুৱা হ ধতাতো নাই হহদি আছে জানো তাই মানে য'ত কাম কৰে তাৰ মেমজনীয়ে বোলে হাঁহৰ দিম বৰ ভাল পায় খায়
অ' আমাৰ ঘো নাই নহয় মৰি থাকিলে মানে কি হল এ এ আছিলে দুটা মানে দাদ এাজনে গাড়ীতে খুন্দিয়ালে তাৰপিছত সেইটোতো সেইটো গ'ল আৰু এটাো কুকুৰে মাৰি খাই পেলালে মন বয়া লেইছে
ন কেনে মান প
উম মাৰি পেলা এইবিলাক মানে কুকুৰবলাকৰ পৰা একো নাথাকে আৰু
মুৰ্গী পুহলেেও কুকুৰে খাই দিয়ে হাঁহ পুহলেও সেয়া কৰে সকাৰণে মই মুৰ্গীও নাইপঢোৱাা হাঁহো নাইপঢ়া
অ
কুকুুৰ ঘাৰতে এৰি দিলে কুকুৰে ধৰে মই মুৰ্গী এটা প-পো-পোহা নাছিলোঁ। মুৰ্গীটো-মুৰ্গীটো একে কুকুৰে হেৰি ফালি পেলালে, ফালি পেলাই গোটেই একেবাৰে হেৰি পিঠিখন বে-ফালিয়ে পেলালে, তাছত মই কেঁচা হালধি দি কাপোৰ দি বান্ধি, বান্ধি ভাল কৰিছোঁ।
ইয়ে
কেঁচা হালধি দি পেলাই কাপোৰ দি বান্ধি থৈ আহছে সহকীটোক ফালি ফালি পেলাই মানে
উম আমাৰ ঘৰত আকৌ মুৰ্গী নাথাকে উৰি গুচি যায় বেলেগক
উম, মুৰ্গী, হাঁহটো-হাঁহটো থাকিলেও মুৰ্গীটো নাথাকেই, হাঁহটো, কুকুৰে ধৰিব নোৱাৰে নহয়‌, পত পটককতে খেদি, খেদি মুৰ্গীটো পটককতে ধৰিব পাৰে। মুৰ্গীটো বেছি দূৰ যাব নোৱাৰে যে, উৰি পেলাই মুৰ্গীটোক ধৰি লয়, হাঁহটো মানে ফটককতে গুচি যায়তো, ধৰিবলৈ নোৱা সিদিনাখন এই মোৰ চকুৰ আগতে এটা হেৰি এই কুকুৰে মুৰ্গী ফালি পেলাইছে ধৰি লৈ
ইচৰাম, কাৰ কুকুৰ? কাৰ হেৰি?
এ আছে এই আমাৰ ওচৰৰে
নে
একে লগে, লগে ফালিয়ে পেলালে।
এ আমাৰো হেৰি, আমাৰ আকৌ সৰু পোৱালিটো মাৰি পেলোৱা নাই। দি দিছিলোঁ। এই মাৰি পেলালে
আৰু আমাৰ কুকুৰদালে এ-নধৰে কিন্তু হাঁহ, মুৰ্গী যে
অ', অ', পোৱালিটো, তাক দেখোঁ ন! মই।
মস্ত হৈ গ'ল, অ', সি ডাঙৰ হৈ গ'ল যে, সি এতিয়া হাঁহ, মুৰ্গী উম। তাক ধ-দেখিলে ধৰিব নোৱাৰি, আগৰতো বুলি।
মাতিলে চিনি পায় আৰু।
চবকে চিনি পাই সি। চবকে চিনি পায়।
তাকে চিনি পোৱা হৈ গৈছে।
ঘৰ ভিতৰলে আহিব নিদিবি। গোটেই চিকৰা দুনিয়া ভৰ চিকৰা হৈছে তাৰ গাত।
ইচ্ ৰাম অ, দেখিছো অ কাণত গোটেই চিকৰা।
তাক আহিবলৈ দিয়া নাই বাহিৰতে আহিলে দৰ্জা মাৰি তাক বাহিৰলৈ উলিয়াই দিওঁ আৰু।
এই বেলেগ কুকুৰৰো এই বৰতাহঁতৰ ঘৰত থকা কুকুৰ কেইটাও একেবাৰে কাণত পেলও-পেলওকে এখোপা চিকৰা। পেলু হলে হয় নেকি?
অ, যেতিয়া পেলু হয় পেলু হ'লে তেতিয়া চিকৰা হয়। বেছি পেলু হ'লে সেইকাৰণে চিকৰা হয়। পেলু ঔষধ খুৱাব লাগিব, পেলু ঔষধ খোৱালে চিকৰা গুচি যাব নিজে।
ফিটা পেলু।